হেল্ল'।
হেল্ল'।
আহ কি খবৰ।
ভাল ভাল তোমাৰ।
ভালেই ঘৰত কেনেকুৱা।
ভালেই ভালেই ঠিকে আছে। তোমালোকৰ
চলি আছো তোক তাক ভগৱানে চলাই নি আছে।
উম তাকে। ন কি কোৱা কিবা খালা অ, একেলগে সুধিছো। নাই নাই খাম এতিয়া তুমি খালা।
নাই নাই খোৱা হোৱা নাই। মোৰ এনে দেৰি হয় বাৰু। এনেই ভাত বনাই থোৱা আছে এনে দেৰি হয় তোমাৰ দুটামান বাজিজাই খাওঁতে।
অ অ কি কৰি আছিলা।
এই দোকানতে বহি আছো।
আচ্ছা
কিনো কৰিম তাকে বোলো অকণমান টাইম পাছ কৰিবলৈ কাৰণে ফোনটোৱে কৰো
উ হম আহ হয় হয় হেল্ল'
ক'ত আছা তুমি এতিয়া
মই এতিয়া ঘৰতে আছোঁ
কিবা কৰি আছে নেকি
কৰিৈ থকা নাই এনেই পৰি আছিলো ময়ো
আহ আহ
কাম চাম নাই আৰু গৰমত কি কৰিবা
সেইটোৱে এনেই কি বনাইছে তোমালোকে হ এইফালে গৰম এইফালে গৰমটো আৰু লেতেৰা গৰম এডাল
হয় নেকি ইয়াত আকৌ ইমান গৰম নাই দেই কেতিয়াবা কেতি
কিন্তু তথাপিও যদি কিু তথাপি কিন্তু ইয়াত যদি গৰম দি আছে কিন্তু অকণমান মানে মিহি মিহি বতাহটো মাৰি আছে কিন্তু
অ ইয়াত নহয় আমাৰ মানে পথাৰ জেগাত নহ ঘৰটো সেইকাৰণে মানে কি হয় হেৰি ইমান এটা গৰম নপৰে মাজে মাজে আবেলি সময়ত গৰম এটা পৰে গোপ গোপেই গৰম এটা আৰু
উম
তাৰ পিছত ঠিকেই ঠাণ্ডাই লাগি থাকে ইমানো গৰম নাই
আমাৰ আকৌ তোমাৰ এই কি তোমাৰ ঘৰৰ মাজতে মানে এখন দৰ্জাখন আছেতো
আহ
কৰিডৰত মীখন বজাৰ খ দিলে আৰু পিছফালে বাঁ আছে যে ধুনীয়া একদম হাৱা আহি যায় আৰু শুব পাৰি আৰু মানে পিছবেলাক
অ গম পাইছো ভাল লাগে ভাল লাগে এ এনেকুৱা হাৱা চাৱা দি থাকিলে ভালেই পুৰা টাউনৰ জেগা হলে মৰি যায় মানুহ উ আগতে আমি ভঘৰতত আছিলো মানে
অ
তেতিয়া তাত একেবাৰে কেনেকুৱা গৰম ৰাতি আবেলিিকে ৰাতিকে খোৱা সময় পানী চানী ছটিয়াব লাগে ঘৰত ভাৱ ফেৰি হবলৈ মানে এনেককাা গৰম দিয়ে এতিয়া ইয়াত থাককা পাৰ শান্তি অলপমান আৰু ন ইয়াত থকা ভালেই আৰু
তকে
সেইটোৱে গৰমতটো বেছি হলেও অশান্তিও পাই থকা যে এক কামো কৰিব নোৱাৰে ভালকে
উ উম উম বাকী ভাত কেইটা বজাত খোৱা হ'ব তোমালোকৰ
হাতাতমাৰো এনেকুৱা এটা দুটামানতে খাম আৰু এই মাত্ৰ লুচি খালো মায়ে বনাই নিলে চো দেৰিকে ভাত খাম আৰু
অ তুমি এনে পঢ়ি আছা নে কি এনে ৱৰ্ক কৰি আছা কিবা
মই পঢ়ি আছো
অ আ কোন ক্লছ এইবাৰ টেলভ হলে পাইছা নেকি বাকী ঘৰত কোন কোন আছে
ঘৰত মোৰ মা দাদা আৰু মই
মানে তিনিজন ন
তিনিজ
ফাদাৰ অ' চৰি
নাই নাই অ
আহ আহ ক এক ছেকেণ্ড ৰখিছাচোন দেই
অ', ঠিক আছে হ'ব।
কি হল আছো অ', কোৱা।
কোৱা তুমি কোৱা অ কোৱা
আমাৰ ঘো সেই পাঁচজন সদস্য আৰু
উ কোন কোন
ফাদাৰ আৰু মাদাৰ, মই, ভাইটি। তাৰপিছত খুৰা এজন
আচ্ছা আচ্ছা
আৰু সৰু ফেমিলি
আমাৰতো আৰু সৰু একেবাৰে শিকলা আমাৰতো আৰু সৰবতো এতিয়া সেইটোৱে আৰু এ বেয়া নালাগে বাৰু খালি কি হয় মানে এতিয়া দাদা যদি ক'বলৈ যায়গে এতিয়া মোৰ মাৰ লগত থাকিব লাগে ধৰা মাকটোতো অকলে। এৰিবলৈ বেয়া লাগে ন সেনেকা হাৰ সেইকাৰণে আৰু বাকী একো নাই বাৰু
উম উম এক।
দাদা এ নখালে মোলে নবনায় মায়ে ভালকে মোকো কিবা এটা থুলমূল কে দি থৈ দিয়ে তেনেকে।
সুধিব নাপায় বাৰু কিটো নালাগ নালাগে কিন্তু। তোমাৰ ফাদাৰৰ দ্যাদ কিমান কিমান মানত হৈছে
আমাৰ ডেট অ', ম পাহ হৈছিল ব তেতিয়া আমাৰ তেতিয়া চাৰি পাঁচ বছৰ হল চাৰি বছৰ কা হল
মানে কোন জনা তোমাৰ
টুৱেণ্টি ওৱানত
টণ্টি বনন
অ', টুৱট ফভ পাঁচ বছৰ
অ অ অ দাদা কিবা কৰে নেকি?
দাদা বৰ্তমান স্কুল এখনত ধৰি পাইছে চাকৰি ত অ নহ কি কলা
মানে নিউলি জন হৈছে নেকি
অ পাই কিনি নহয় ন মানে মাতিছে দাদাক কৰিবলৈ এতিয়া দাদাই। ইমান এইটো মান টিচিং হেৰিত যাবলৈ মন নাই তথাপিও এতিয়া কিবা এটা কৰো বুলি কৈ যাব পাৰে আৰু কিবা কৰি আছে আৰু কিবা কিবি নোনমম ভালে দাদাৰ কথা
তাতে কিবা এটা কৰি থাকিব লাগে এনে
সেইটোৱে সেইটোৱে সেইটো কৰি আছে নিজৰ হেৰিতটো খৰচ কৰিব পৰাকে আৰু এতিয়া তেনেকে আছে আৰু। অকি কি হেে
সেইটয়ে আৰু কিবা এটা ওলাই থাকিলে হ'ল মুঠতে ঘৰত এনেই বহি থাকিব নলালে
ন লাগে নালাগে সেইটোৱে।
বাকী এনেই তুমি এ মানে গ্ৰেজন কমপ্লিট কৰ পিছত কি কৰিম বুলি ভাবছান
মই এতিয়া কমপ্লিট কৰাৰ পিছত এইটো মানে প্ৰফেচাৰৰ মানে হেৰিটো যাবলৈ বিচাৰিছো আৰু টিচিং লাইনতে মানে অ, এয়া চাও মানে এতিয়া মোৰতো জব টপ লৈ মোৰো মন নাই এতিয়া এতিয়া মাহতে আৰু অকমান মাহতৰ কাৰণে পঢ়ি আছো আৰু মই এইটো টেলভ দ ন দেন যাও আৰু কি হয়। এতিয়া ত চাই গুৱাহাটীত যাম মই চ' তাত চাও বহুত অপৰচুনিটিছো পাম। ডান্সিঙত পাই যাম এক্টিঙত পাই যাম চো সেইফালতো যাবলৈ বেছিকে মন আছে মোৰ।
অ- অ - অ।
চাও কি হয় আৰু। তুমি কি কৰি আছা?
মানে কোনটো সুধিছোয় এতিয়া
নাই- নাই এতিয়া কি কৰিছা নহয়ানে এইটো লাইফত মানে কি কৰি আছা।
অ, নাই- নাই মই এতিয়া তোমাৰ ক্লাছ টুৱেলভৰ পৰা এৰিলো। তাৰপছত এতিয়া তোমাৰ এই তোমাৰ আগষ্ট মত তোমাৰ হেৰি কি জব- জব এটা পাইছো তোমাৰ এই টল প্লাজাত।
আচ্ছা - আচ্ছা।
সমাই যাম
অ',
সেইনাখন তোমাৰ মই ইণ্টাৰভিউ দিছিলো বলেগ এটা চেণ্ট্ৰেল চেট্ৰেল গেটৰ জব এ মানে চেকেণ্ড ৰাউণ্ডৰ কাৰনে চিলেক্ট হৈ গল কিন্ত থাৰ্ডত মানে যেতিয়া হৈছিল তেতিয়া আকৌ জ কৰিল। এনেকে বহুত বেয়া লাগে মানে ড মানে তমাৰ ফাৰ চ হৈ যায়তো। সাৰ ৰাত মানে খেলি মেলি কৰিলে বহুত বেয়া লাগিছে।
বেয়া লাগে - বেয়া লাগে বুজিছো। পাইজাবা দিয়া ট্ৰাই কৰি থাকা।
সেইটোৱে
আমাৰ দাদাতো নকওঁৱয় আৰু এই বহুত ফাৰ্ষ ফাৰ্ষট টুৱেলভ দিয়াৰ পিছত বা ন একো- একো - একোৱে কাম আৰু কি ব পঢ়ি আছিলে ন। বা কিবা কিবি আমাৰ এটা মানে বহুত চুোকা হা মানে মোটকে বহুত চুোকা ত' মানে মাহতে মানে প ৰা আশা কৰা দাদাৰ পা ন।
উম,
কিন্তু দাদা এতিয়া একোৱে নকৰে বোলে যেনে যি মন যায় মানে কি কেনেকা যবতা লাগে পইচা বোলে বহুত লাগে।
উম,
বেছি নকৰে বোলে কি পাগলা।
ঘৰত বহি থাকিলে পইচা কোনোবাই দিব জানো
উম এতিয়া আকৌ ঘৰত বহিয়ে কৰি কমাই আছে পইচা
কেনেকৈ বা
জানো কেনে কি হত কিবা কামতটো পাহৰি দিলো আহাহত এনেকে পোন্ধৰ হাজাৰ বেছিও নাপায় বাৰু দেই পোন্ধৰ হাজাৰ মান পাই চাগে।
অ, অনলাইন ব্যৱচাগৰি
অনলাইন মানে কি বুলি ক এতিয়া কিবা এ পাহৰি থাকিলো তেনেকাই আৰু।
অনলাইন জব নহ'লেটো - নহ'লেত তো তেনেকুৱা ইমান হেৰি নহলো অনলাইন জব কিবা
কৰি আছ চাগে অ, এতিয়া তাত গ'লেতো ভালেই হ'ব টিচাৰ টাইপ একো হলে।
আহ,
এনেকে সেয়া পায়ো মানে কিবা এটা পায়ো তেনেকে দাদাই এৰি দিয়ে তেনেককাে আৰু পাগল অকমান মানে।
চ্চয়
উম,
পাই পেলাইও মানে অপি মানে হাতৰ পৰা এৰা খাই।
অ, উ মানে ধা পালিও জ পত ন দাদা এতিয়া নকৰে। মোৰ মন নাই কৰিবলৈ এইটো এনেকা মানে।
আহ, বাপৰে বাপ
নাইন টো ফাইভ যব এটা লাগে মানে দাদাক পোৰা ভাল - ভাল গভৰ্ণমেণ্ট নাইণ টো ফাইভ ভাল লাগে আৰু দৰৱহাটো তেনেককাে আৰু।
হা
উম,
মই নাইন টু ফাইভ কোৱাটো যে বহুত টান পাও। বোম টান পাও এডাল মই হেই। এই গেলা গংশত ভাগ্য ভাল যদি এ চি থাকেদি যদি ভালেই কথা।
অ',
এচিৰ বতৰো মই সজ্য কৰিব নোৱাৰো মানে বহুত সময় থাকিলে যে। মানে গোটেই গাটো কেনেকুৱা লাগি যায়। আৰু তেনে যদি তুমি যদি পাচটা বজাৰ পিছত যদি তুমি যদি ওলাই আহা আছে পুৰা।
অ', এ গৰম হলেতো মৰি যাবা মই নাযাও। মায়ে লৈ থাকে দাদাই লৈ থাকে। ময়ো মই নৰমাত থাকিব কিবা- কিবা লাগে। ওলাই আৰু গৰমৰ দিনত আচলতে ল'বই নালাগে বেছিকে কিয় কবচোন ওলাই দিউতে আহিব লাগিব ন এবাৰ নহয় এবাৰ এনেক গান দিনটো তুমি চলাই থবা ওলাই আহিলো মানুহ মৰি যাব। এ কা
তুমি বোলে পুৰা মানে তোমাৰ সপ্তাহটোৰ ভিতৰত বোলে সাত দিন এষ্টিত আছা।
উম,
এদিন তুমি অ বাহিৰলৈ ওলাইছা
এ নোৱাৰা।
আহ,
তেনেকে মানে সেইটোয়ে বহুত। মানে হেৰি ভি বেছি গৰম পায় আৰু অভ্যয়াস হৈ গলে।
উম উম এ এনেই তুমি কেতিয়াবা কাৰ্চিত লৈ চাব লাগ তেতিয়া বেলেগ কথা আৰু।
সেই কাপটোট
এতিয়া তোমাৰ এই সিদিনাখন তোমাৰ মাজতে তোমাৰ চিনেমা চাব গলো দেই
আহ
তোমাৰ চুপাচুপি ফিল্মখন।
অ',
সেইখন চাবাও তোমাৰ এনেকুৱা এ চি দিছে নহয় মানে ভৰি মানে থঠেেতুৰ খাই গৈছে একদম মোৰ। ভাবিছো ইমান এছি ক দিলো মানে তোমাৰ যোনটো পুৰণা হল ত যে পুৰণা হলটোত মানে ইমানতে এচি নাছিলে তোমাৰ। এই এতিয়া নতুন যোনটো নতুনকে খুলিছে বিচিত্ৰাৰ ওপৰত আমাৰ চাৰিআলি বিশ্বনাথ চাৰিআলি
তেওঁ কোৱা
তুমিও আহ নেকি?
য়েছ
তাৰ বাপৰি বহুত তোমাৰ মানে কিতো মানে টেম্পাৰেচাৰটো এচিৰ বহুত
মই যোৱা কথা আছ নতুনখনলৈ দেওবাৰে। অ কি হয়
মানে প্ৰথম তোমাৰ যে
অ
এক দেেৰ ঘন্ট মান এচি টো মানে কমাই কমাই দিব একেবাৰে কমাই দিব তাৰ পিছত এছি তানণ্ডব স্থাৰত।
হ হু
গা নিউম একদম হিঞৰি খাই যায় একদম
উম অ পাইছ
তাতে যদি হাফ চাৰ্ট যদি পিন্ধি যোৱা গেল বাকী যে কোনো আছে ঘৰতে নে কি ঘৰ আ
অহ ঘৰতে আছে। দিয়া ঠিকেছ তেন্তে পিছতকে পাতিম
িক আছে হব দিয়া পিছৰ পাতিম ন পিছ
অ পাতিম পাতিম দিয়া।